অ'।
কি কৰি আছা?
আছো এনে বহি।
অ, ব এ ময়ো এনে বহি আছো। ব্যস্ত আছা নেকি?
ব্যস্ত নাই এতিয়া কচোন বাৰু।
অ'। সেয়া যদি কি'বা এটা ক'বা কাৰণে হে ফোন কৰিছিলো ৰহ এই মানে কি হৈছে তই অলিম্পিকৰ কথা ধৰ গমে বা চাগে।
উম, উম, অলিম্পিক।
হয়নে ত এটা আমাৰ অলিম্পিকৰ মানে কি আৰু কিছুমান ধৰ তই কথা জানিব পাৰ বা কিছুমান মই এনেকুৱা মইয়া জানবা পাৰো ত সেই অলিম্পিকৰ কথা অলপ আলোচনা কৰো দে।
অ, দে পাৰি ৰ'বা ভালে দেখোন অল জানাও হ'ব।
অ, সেইটো এইতা অলিম্পিকতো ধৰ বিভিন্ন ধৰণৰ মানে বহু কেইখন দেশে অংশগ্ৰহণ কৰেনে, উম। বহুত আৰু তাত আৰু মই শুনছো মানে অলিম্পিকৰ দৰে। য। আমাৰ এটা মানুহ এতিয়া মই ধৰ অলিম্পিকত যাব ইচ্ছা মইতো অলিম্পিকত যাব নোৱাৰিম ন কাৰণ আমাৰ যিখন দেশখনৰ পৰা মই দেশ। খনক যিখন দেশ মানে ৰিপ্ৰেজেন্ কৰি যাম সেই দেশখনৰ কিবা এটা সেই দেশখনতো কিবা এটা খেল হয় যিটোত তই অ, চিলেক্ট হ'লেহে তই অলিম্পিকত যাব পাৰিবি।
সেইটোৱে, সেইটোৱে এতিয়া অলিম্পিকৰ কাৰণে যাব লগা হ'লে এতিয়া তই জানাইে দুশতকেও মানে অধিক দেশে মানে অংশগ্ৰহণ কৰে অলিম্পিকত। আৰু ইমান দেশৰ ভিতৰত নিজৰ দেশখন মানে আমি যদি যেতিয়া মানে প্ৰতিনিধিত্ব কৰিব যাওঁ আমাৰ কাৰণে বহুত গৌৰৱৰ কথা।
অ, সেইটোৱেই আৰু অ, এতা মই অলিম্পিক কৰ তই যিটো লগ আছে লগ মানে চিনটো যিটো আছে। মানে চিনটোত পাঁচটা আছে এতিয়া আমাৰ পাঁচটা মানে ধৰ আমাৰ মহাদেশ মহাদেশটো সাত খন আছে, আচ্ছা সাত খন আছে। ত' সাত খনৰ ভিতৰত তাতে পাঁচটা গোল কে আছে তই কিবা জানা নেকি?
তাতে পাঁচটা গ'ল থকা মানে মই সিমান বিশেষ নাজানো। তথাপিও মানে হয়তো যেতিয়া অলিম্পিক আৰম্ভ হৈছিল প্ৰথম প্ৰথম
অ'।
তেতিয়া হয়তো দুখন মহাদেশ হয়তো স্বীকৃত হোৱা নাছিল চাগে দেই।
অ' নহয় চাগে, কি জানানে মানে মই জানামতে কওঁ আৰু হা অ' এইটো কি আছিল? অ' আমাৰ যিটো এন্টাৰ্কটিকা আছে সেইখনতো মানুহ নাই বুলিয়ে এণ্টাৰ্কটিকা দৰ অ মানুহ নাই। ত' সেইখন এণ্টাৰ্কটিকাকহে দেশ হিচাপে মানে দেশত, আ অলিম্পিকত মানে যাৱা। সেই হিচাপে নধৰে, হা এন্টাৰ্কটিকাত। আৰু আমাৰ যিখন অ'। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা যিখন আছে সেই দু-খনকহে এখন হিচাপে ধৰা হৈছি। ত' আমেৰিকা হিচা - পে ধৰা হৈছে হেখনক। আমেৰিকা অ' আমেৰিকা -ৰিকা, আফ্ৰিকা তাৰপিছত আমাৰ এছিয়া আৰু ত' আৰু অষ্ট্ৰেলিয়া আৰু এখন থাকিল কি আছিলে? ইউৰোপ। ইউৰোপ, ইউৰোপ এই পাছখান মানে হেনেকু - ৱা হিচাপত ধৰা যায় বুলি শুনচোং। আৰু তই আহ
ভাল কথা শিকি লবা লাগে ওপৰত।
অ'হ। তই ইতা, তই জানানে মানে এম কি বুলি কম, অলিম্পিক কিমান বছৰ মূৰে -মূৰে পাতে বাৰু?
অলিম্পিক মানে চাৰি বছৰ মূৰে- মূৰে পাতে।
অ'। আচ্ছা। আচ্ছা। চাৰি বছৰ মূৰে -মূৰে নে? আৰু এই অলিম্পিকত ধৰ মানে উম, শুনামতে দুবাৰ হয়। মানে কি আৰু, চাৰি বছৰৰ মূৰে- মূৰে হয় বাৰু কিন্তু বছৰত সেইযিটো চাৰি বছৰ মূৰত হয়, সেই বছৰত দুবাৰ হয় বুলি শুনছো -কাৰণ এবাৰ গৰমৰ দিনতো হয়। আৰু একবাৰ ঠাণ্ডাৰ দিনতো হয়।
অ' উইণ্টাৰ অলিম্পিক আৰু ছামাৰ অলিম্পিক, দুটা আছে।
অ 'হ। অ'হ। অ'হ সেইটোয়ে।
সেনেকে তেওঁলোকে মিলাই মিলাই পাতে আৰু সেইটোৱ। যেনেকে মানে গোটেই খিনি মানে মিলাব লাগিবতো। ক'ত হয়, ক'ত নহয়। সেইটো। আৰু যিখন দেশে মানে আহ অলিম্পিকখন পাতিব, সেই দেশখন মানে বহুত মানে অৰ্থনৈতি- অৰ্থনৈতিকভাৱে মানে শ -ক্তিশালী বা তনকিয়াল হ'ব
শক্তিশালী। অ'। আমাৰ ভাৰতত চাগে আজিলৈ অলিম্পিক হৈ পোৱা নাই ন?
নাই, হ'ব বুলি শুনি থাকো। কেতিয়াবা হয়, এতিয়া।
অ' সেইটোয়ে এতিয়া, কিমান খিনি কেতিয়ালে বা? অ'
অ' হাৰিব লগা যি, এই যেতিয়া মানে ছেকেণ্ড ৱৰ্লড ৱাৰ হৈছিল। হওতে মই জাপান যেতিয়া ধংস হৈ গৈছিল। জাপানৰ হিৰোছিমা- নাগাচাকি
অ'হ।
তাৰ পাছতে তোমাৰ, এ নাইনটিন ছিক্সটিৰ চাগে যে মানে পাকিস্তানৰ চাগে অলিম্পিকটো। লগে লগে মানে জাপানে পাতিব পৰা স সক্ষম হৈছিল। মানে ইমান সিহঁতৰ বি- বিভীষিকাৰ মাজতো মানে ইমান সোনকালে মানে অৰ্থনৈতিকভাবেও মানে জাপান
জাপানৰ। আৰু সেইকাৰণে চাবাচোন ত' এতিয়া ধ্বংস হোৱাৰ পিছতো, এইখিনি সময়ত বৰ্তমান সময়ত জাপান আমাত -কে পঞ্চাশ বছৰ পঞ্চাশ বছৰ আগৰ প্ৰজম মানে প্ৰযুক্তিবিদ্যাৰ যিটো আমাৰ বিজ্ঞানসন্মতহে হৈ আছে ইমান খিনি আগবাঢ়ি আছে জাপান।
আগাঢ়ি গৈছে পুৰা একদম জাপান।
উম, উম, সেইটোয়ে এতিয়া সেয়া ক'বা গলি তই অ' অ 'কি, কি মানে অলিম্পিকত কি, কি খেল আছে খেলখন কি কি আৰু মানে কেনেকুৱা ধৰণৰ খেল খেল খেল বোলে খেলে বাৰু তাতে।
অলিম্পিকতো মানে খেল বুলি ক'লে খেলৰ মানে বহুত খিনিয়ে খেল আছে। এতিয়া মানে
অ'
পৰিমাণে শেষ কৰিব নোৱাৰা নিচিনাই। বহুত খিনি খেল আছে। এথলেটিক্ছৰ হাতৰ আছে ফুট এথলেটিক বুলি ক'লে দৌৰ পৰে বহুত কিবা কিবি। সাঁতৰ, ফুটবল, হকী, বেডমিন্টন, টেনিছ, ভলীবল, বাস্কেট বেটবল, জিমনাষ্টিক, তাৰ কুস্তি, বক্সিং, শ্বুটিং, চাইক্লিং। বহুত মানে এনেকুৱা মানে খেল আছিলে ত' অলিম্পিকত।
অ' অ' অ' অ'। আৰু তই এতিয়া তই মানে আমাৰতো আগৰ দিনত যিটো মানে মই শুনামতে আগৰ দিনত অ' বহুত কম মানুহে অলিম্পিকত ভাৰতৰ পৰা অলিম্পিক মানে প্ৰতিনিধিত্ব যিটো কৰা সেইটো মানে কমেই গৈছিল ধৰ আগৰ আগৰ আমাৰ আগৰ দিনত যিটো খেলৰ প্ৰতি যিটো মানুহৰ উৎসাহ ইমান নাছিল বা যিকেইটাৰ আছিল সেইকেইটাক চৰকাৰে ইমান গুৰুত্ব দিয়া নাছিল।
গুৰুত্ব দিয়া নাছিল।
অ' সেইটোৱে কিন্তু আজিৰ দিনত বৰ্তমান মানে এই দহ বছৰ মানৰ ভিতৰত। ভিতৰত আৰু বহুখিনি আহ বহু খিনি ল'ৰা কি বুলি কম বহুখিনিয়ে। অ' আমাৰ সোণৰ পদক। হওঁক বা বিভিন্ন ধৰণৰ পদক ভাৰতৰ পৰা লৈ আহিছে।
উম, এটাৰ উল্লেখযোগ্য উদাহৰণ নিৰাজ চোপ্ৰ আমাৰ
অ' নিৰাজ চৌপৰা দুহেজা বাইশ নে কিমাহত চনত নে
উম, বাইছত নে বিশৰ আছিল মানে বিশৰ অলিম্পিক কিন্তু সৰু কভিড নাইনটিনৰ কাৰণে বাইচত।
কঅভি অ' অ' অ' সেইটোৱে কবিঅড নাইনটিন কাৰণে অলপ দেৰিকে হ'ল। ত' জেভলিন থৰট পালা। সেইটো আমাৰ কিমান মানে এজন মানুহে যেতিয়া আমাৰ ভাৰতক প্ৰতি প্ৰতিনিধিত্ব। কৰি সেই ভাৰতৰ কাৰণে আহ ধৰ জয়লাভ কৰি আহে তে এতিয়া ইমানটা মানে গৌৰৱৰ বিষয়
তাক এনেকুৱা এখন খেল য'ত মানে দুশতকৈও অধিক দেশে প্ৰতিনিধিত্ব কৰি তাৰ ভিতৰত আমাৰ ভাৰত এতিয়া এটা পদক পাবলৈ সক্ষম হয় আমাৰ এনে ভাল লাগে মনতটো।
এ সেইটোৱে সেইটোৱে এতিয়া আমি ধৰ আমিতো চিনি নাপাওঁ নিৰজ চৌপৰা কোন আৰু কাৰণ আমাৰ আমাৰ ইয়াৰে নহয় বা কিন্তু সেই এজন অচিনাকি ল'ৰা এজনে বা মানুহ এজনে যেতিয়া আমাৰ ভাৰতক প্ৰতিনিধিত্ব কৰি জিকি কি আহে তেতিয়া বহুত ভাল লাগে সেইকাৰণে আৰু অ' আৰু অসমৰ পৰা আমাৰ অসমৰ পৰা লাভলীনা লাভলীনা বৰগোহাঁই গোহাঁই গৈছিল উম, বক্সিঙত গৈছিল, নে সোণ পদক পাইছিল চাগে।
বক্সিং
তাৰপা উম, উম, আৰু আৰু হিমা দাসো গেইছিল চাগে নে?
অ' হিমা দাস অ' এক মনোল হৈ গৈছে চাগে এছিয়ান গেমছত।
অ' আচ্ছা, আচ্ছা। অ' অ' মুঠতে কিবা এটা পদক পাইছে হিমা দাসে। মানে সোণৰ নাই চাগে কিন্তু কিবা এটা পদক পাইছিল। অ' সেইটোৱেই সেইটোৱে তাৰপিছত আৰু এতিয়াতো।
বহুত ডাঙৰ কথা।
বহুত ডাঙৰ কথা। কাৰণ ইমান কেইখন দেশৰ ভিতৰত ইমান খিনি অ' কম পীড়িতৰ মাজত এজন ধৰ আমাৰ অসমৰ পৰা এটা মানুহে মানে পাইছে ধৰ এইটো বহুত গৌৰৱৰ কথা। আৰু এতিয়া চাবিচোন তই আহ কি বুলি কম অসমৰ ধৰ এতিয়া মানে যে তাৰ পৰা অলিম্পিকৰ পৰা যেতিয়া জিকি আহে। জিকি অহাৰ পিছত আহ আমাৰ ভাৰত চৰকাৰে গোটেইখিনি যিখিনি মানে উ যিকেইটা জিকি আহিছে খেলুৱৈ, সেই খেলুৱৈ কেইটাক আহ ধৰ কিবা এটা চাকৰি বা বহুখিনি পুৰস্কাৰ হিচাপে দিছ কিন্তু সেই চৰি টো দিয়াৰ পিছত এতিয়া আমাৰ মই লাভলীনা বৰগোহাইই কিবা অফিচাৰ এটা বনালা আকৌ ধৰ
নহ'ব কাৰণ সেনেকে দিয়াৰ লগে, লগে তেওঁলোকে যিটো মানে খেলত লাগি আছিলে সেইটো মানে হে স্থগিত হৈ যায়। তাৰ ফলত মানে আমাৰ ভাৰতৰ পৰা ভাৰতৰ মানে আকৌ নতুনকে মানে কোনোবা যাওঁতে আকৌ বহুত সময় লাগে আকৌ সিহঁত তেওঁলোকে যদি যাব পৰা হ'লে গ'ল হয় কিন্তু এতিয়া চাকৰি এটা দি দিয়াৰ লগে লগে আকৌ নতুনকে মানে যাই। কৰা মানে সম্ভৱে নহয় এইটো। ভাৰত চৰকাৰে আহ উম, উ, ভাৰত চৰকাৰে চাকৰি অ, কওচোনন?
এনেকুৱা বহুত খেলুৱৈ দেখিছো যিবিলাকে অ, এনেকুৱা বহুত খেলুৱৈ দেখছো। য, বিলাকে কি কৰে এনেকুৱা চাকৰি বিলাক দিয়াৰ পিছত সেই নিজৰ খেলটোৰ প্ৰতি যিটো আগ্ৰহ কাৰণ খেলতটো কিহৰ কাৰণে খেলে নিজৰ এটা সপোন পুৰা কৰ বা এনেকুৱা এনেকুৱা ধৰণ এটা সপোন লৈ কেনে খেলে কিন্তু সেই সপোনটো যেতিয়া এটা চাকৰি পাই চৰকাৰী চাকৰি বুলি কলে আজিকালি চবেই পগলা ত এটা যেতিয়া চৰকাৰী চাকৰি পায় তেতিয়া কি লাগে আৰু সেই মানুহজনক। কিন্তু সেই মানুহজনৰ ভিতৰত তেতিয়া আগ্ৰহটো কমি যায় আৰু এনেকুৱা মই বহুত খেলুৱে দেখ দেছো মানে খেলা এতিয়া কমি গৈছে কিন্তু লাভলিঙা বৰগোহাঁই এতিয়াও খেলি আছে দেই। আৰু দুদিন মান আগতেও, দুদিনমান আগতেও কিবা এটা পদক লৈ আহিছ বাৰু।
মানে সেইটোয়ে মই ভাবো চৰকাৰে। যিখিনি আমাৰ খেলুৱৈ আছে সিহঁতক চাকৰি নিদি বেলেগ ধৰণে উৎসাহিত কৰক তেওঁলোকক বিশেষ, বিশষ সুবিধাও প্ৰদান কৰক চিকিৎসাৰ ফালৰ পৰা হওক। বা তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে পঢ়াৰ ফালৰ পৰা ফেমিলিৰ যিখিনি মানে পৰিয়ালৰ যিখিনি হয়। তেওঁলোক ক মানে বিশেষ মানে যাতায়তা অৱস্থা হক বা ৰেলৰ টিক টো কাটিছে এনেকুৱা বিশেষ কিবা মানে এ সেয়া প্ৰদান কৰক যাতে তেওঁলোকে খেলটো অভ্যাহত ৰাখিব পাৰে খেলটো অভ্যাহত ৰাখোতে মে তেওঁলোকৰ কোনো মানে আৰ্থিক মানে সমস্যয়াৰ সৃষ্টি নহয়।
অ, সেইটোৱে আৰু সেই মানুহটোক মই ভাবো চাকৰি দিয়াতকে সেই মানুহটোৰ ঘৰৰ অলপ বাৰু ঘৰৰ যদি পৰি পৰিস্থিতি অলপ বেয়া সেইখিনি ভাল কৰি দিবা পাৰে। আৰু সেই মানুহটোক কওক যি মানে যিখিনি খেলৰ কাৰণে উপযুক্ত বস্তু লাগে উপযুক্ত পইচা লাগে, সেইখিনি কৰিম, সেইখিনি চৰকাৰে কৰি দিয়ক। অ, সেইখিনি কৰি দিয়ক কিন্তু সেই যে খেলতটো যাতে খেলা বন্ধ হৈ যায় সেনেকুৱা যাতে কোনো এটা মানে সে নাহে আৰু নকৰে বাৰু সেইটো বুলি ভাবো আৰু মই।
এতিয়া সেইটো এতিয়া চাইনা
হয়।
চাইনা তাৰ পাছত আমেৰিকা এইবিলাক দেশতো এনেুৱাহয় যিবিলাক খেলিছে সিহঁতে আকৌ নিজেতো খেলিছে লগতে আকৌ নিজৰ লগতে দুজন, চাৰিজন খেলি মানে নতুনকে আকৌ শিকাইছে শিকাই বুজি আকৌ নতুনকৈ গঢ়ি, গঢ়ি তুলিছে কিন্তু সেই
আজিকালি আমাৰ ভাৰততকে অ, ভাৰততকে আমাৰ বেলেগ দেশৰ দেশত যিখিনি অলিম্পিকৰ খেলুৱৈ সেইখিনি অধিক শতাংশ কাৰণ আমাৰ ভাৰতত। ইমান খিনি জনসংখ্যা থকাৰ পিছতো।
উম।
অ, ইমান খিনি জনসংখ্যাৰ পিছত থকাৰ পিছতো দহ বাৰজনহে অলিম্পিকত খেলিব গৈছে এতিয়ালৈ কিন্তু বেলেগ দেশত আমাত কিমান জনসংখ্যা কম কিন্তু ইমান খেলুৱৈ গৈছে মানে। সেইটোয়ে আৰু শিক্ষা আমি গ্ৰহণ কৰিব লাগে তেওঁলোকৰ পৰা।
সেইটোৱেতো। তাকে এতিয়া ভাৰতে মানে গুৰুত্ব দিব লাগে আৰু অলিম্পিকৰ। ত, কাৰণে এনেকুৱা খেলত মানে গোটেই পৃথিৱীখনৰ চকুৱে মানে যিখন দেখে ভাল মানে। প্ৰদৰ্শন কৰে সেই দেশখনৰ পৰাৰত থাকে যিহেতু।
উম, উম, উম, দে তোৰ লগৰ কথা পাতি ভাল লাগিল।
তাকে ভাল লাগিল বাৰু।
অ, মানে মইও কিছুমান কথা জানলো বাৰু। তইও চাগে শিকিলি অ', অ', সেইটোয়ে দে অ', অ'।